হেল্ল', উম কোৱা শুনিছো কোৱা।
কি কৰি আছা।
এইয়া তোমাৰ মানুহ আহিছিলে তাকে বস্তু খিনি দি ললো।
অ অ।
তুমি।
এ আছো কি কৰিব নো এইবা পৰি আছো গৰমত ফেনৰ তলতে।
অ ঠিক আছে ভাত খালা।
ভাত খালোঁ।
কিহে খোৱা হ'ল।
ভাতটো তোমাৰ মাছ আছিলে।
উম,
শুকান মাছ আছিলে শুকান মাছ।
অ অ শুকান মাছৰ চাটনি।
চাটনি অ,
উম, বতৰ কেনেকুৱা বতৰ।
বতৰ ৰ'দ নি পুৰা।
ইয়াত ৰদ নাইপৰা ইমান।
অ। দিলেও তুমি গম নোপোৱা নহয় এ এচি এচি এচি তলত। থকা মানুখিনি কেনেকে গম পাবানো।
উম হয় বাৰু সেইটো বাহিৰত নাই যে।
তুমি এতিয়া এচি টো এইটো এচিটো যে লগাই থৈছা, বাহিৰ বাহিৰলৈ এবাৰ ওলাই চোৱাচোন।
গম পাইছো গাত জুই একোৰা ধৰি দিয়া নিছিনা লাগে।
তাকে ভাবি নাপওঁ দেই মানুহ বিলাকে যে এচি, কিবা ওলাই আহি বাহিৰত কেনেকে থাকে অও,
নহয় অকমান টাইম থাকিলে হেৰি হৈ যায় মানে তোমাৰ প্ৰথম এক দুই মিনিট মান বেছি। অশান্তি লাগে।
অঁ
আকৌ পিছত আকৌ হেৰি হৈ গোছি যায় একজাম হৈ যায় অ, কিন্তু লগালগ ওলাই আহিয়ে মানে একদম পুৰা গাটো জ্বলি পুৰি যায়।
অ' জলি-পুৰি যায়। মই সেইদিনাখনি খুৰা লগত তোমাৰ এই বিহপুৰীয়া ষ্টেট বেংকলে গৈছিলোঁ।
উম।
তাৰপিছত মানে গৈ পিনে বেংকৰ ভিতৰত সোমাই আছো, ইমান ধুনীয়াকে এ-চি চলি আছে।
উম,
চিখৰ এটা খাবলে মই যেতিয়াই তললে নামি আহিলো আই ঐ, মোৰ গোটেই মানে চ চোলা তিতি আজৰি মানে।
খাম অই
উম।
উম।
তাৰপিছত শিখৰটো খাই লগালগ আকৌ ওপৰলে উঠিলো, তাৰপিছতহে অকমান শান্তি।
উম উম উম। আৰু এ ৰো অ'।
কোৱা।
নহয় কিহৰ কাৰণে? কাৰ কাৰণে গৈছিলা?
এ খুৰা লগত
খুৰাৰ কি একাউণ্ট অপেনিং কৰিছিলে নেকি?
এ একাউট নহয়! কিবা, বেংকলে মাতিছিলে কিবা কাৰণত
অ'। সেইকাৰনে গৈছিলে।
উম, তাৰপিছত একেচাতে কাম হোৱাৰ পিছত একেবাৰে আহিছো। স্কুটিখনত উঠিলো আৰু, ন-নৰখিলোৱে আৰু! তাৰপিছত স্কুটি চলাই আহিবানে? স্কুটি হওঁক, বাইক হওক, চলাই আহি থাকিলে হাৱাটোতো লাগেই।
অ'।
ইমান গৰম নালাগিলে আৰু তাৰপিছত!
তাৰপিছত ৰখ-ৰখা পাছতে গৰমটো উঠে।
উম, তাৰপিছত আহি একেচাতে ফেনৰ তলত আও!
উম।
একচুৱেলি এ-চিতকে এই ফেনৰ হাৱাটোৱে ল'ব লাগে অলপ।
ল'ব লাগে কিন্তু এনেকুৱা চট মৰা ঘৰবিলাকত তোমাৰ ফেনে কামেই নকৰে।
কাম নকৰে অ', সেইটোও হয় বাৰু!
সেইকাৰণে এই চট মৰা ঘৰবিলাকত যে এ-চি লগায়, মেইন কাৰণ সেইটোৱেই। এতিয়া মই কথাটো গম পাইছোঁ। ইয়াত মানে কিবা গৰমৰ টাপটো গুচি আহে।
অ' হ'।
তোমাৰ সেইকাৰণে গৰমটো বেছি হয়, চট মৰা ঘৰবিলাকত
উম।
একেবাৰে মানে তোমাৰ ধৰি লোৱা বোলে, ঘৰটো চাৰিমহল আছে।
অ'।
চাৰিমহলৰ একেবাৰে গ্ৰাউন্ড ফ্ল'ৰটোত ঠাণ্ডা পাবা।
অ' সেইটোতহে অলপ ঠাণ্ডা।
অ' বাকী ওপৰখিনি তোমাৰ হেৰি হয়, গৰম আহে।
মাজতো অলপ ঠাণ্ডা পৰে, একেবাৰে যোনটো ওপৰটো, সেইটোতহে একদম ধৰা গৰম।
এ সেইটো আৰু, আৰু ওপলে উঠি নাযায়গে জানো সেইটো?
উম।
সেইবিলাকত আক' ঠাণ্ডা দিনত থাকিবলে ভাল আক'।
ঠাণ্ডা দিনত মজা লাগে আও থাকি।
মজা লাগে থাকি।
উম টোপনিহে আহিছে ঔ।
উম
ৰাতি ৰাতি গেম খেলা?
অ মই ৰাতি অলপ টাইম খেলিলো তাৰছত গুচি গলো।
উ তুমি নাহায়ে আও আজিকালি গেম খেলিব।
এ মোৰ নেট বেয়া অউ, সেইকাৰণে।
ময়ো অলপ টাইম খেলিলো আও, তাৰপিছত অফলাইন গ'লো।
উম।
সেই এইটো তোমাৰ, গিলৰ কেইটামানৰ লগত খেলি আছিলো।
অ'।
গ'ল কাৰেণ্টটো গ এতিয়া থাকিব, এতিয়া গৰমত থাকিবা আও।
উম।
বৰ ফটুৱা কৰি থাকে কাৰেণ্টটো।
কাৰেণ্টটো তোমাৰ আহে যায়।
উম, ৰ'দ বেছিকে ৰ'দ দিলেও তোমাক কাৰেণ্ট কাটিব, বৰষুণ দিলেও কাৰেণ্ট কাটে, বত
সেইটোৱে সেইকাৰণে এ পি ডি চি এলৈ ফোন কৰিব লাগে, ফোন কৰি পেলাই যেতিয়া নেকি সেই এতিয়াতো বাও মিটাৰ চিষ্টেম কৰিলে।
অ।
মিটা আগতেতো মই সেইকাৰণে গালি দিওঁ মানে।
উম।
মানে তোমাক বিলতটো নিবৰ সময়ত যদি তুমি এদিন মানে বিল যেতিয়া দিব লাগে য এদিন দুদিন লেট
অ ফাইন লগাই দিয়ে।
অ তাৰ পিছত ইফালে কাৰেণ্টটো এনেকুৱা কাটিব নহয়, তোমাৰ যিদিনাখন বেছিকে গৰম হ'ব সেইদিনাখন তোমাৰ দুঘণ্টা, তিনি ঘণ্টা ধৰি কাৰেণ্ট কাটি থৈ দিব।
উম।
তাৰপিছত ৰাতি আহিব, যাব, আহ
আহিব যাব এই তেনেকোৱাই থাকে, তেনেকেই থাকে। তোমাৰ যদি কাৰেণ্টটো দিয়ে দহ মিনিট, কাটিব দুঘণ্টা।
অ সেইটোৱে ন।
কাৰেণ্টটো অঁ
সেইটো কৰে।
কাৰেণ্টতো আজিকালি হেইও।
অ। কৈছা, আজিকালিতো বাও এ তোমাৰ ৰিচাৰ্জ কৰিব লাগে, হ'লেও কাৰেণ্ট কাটি দিয়ে।
অ ৰিচাৰ্জ কৰিবলগীয়া থাকিলে বুলিয়ে যে তোমাক একেৰাহে কাৰেণ্টটো দি নথয় আও।
নথয় নথয়, কিন্তু হলেও তোমাৰ মানে কি হয় ৰিচাৰ্জ কৰাটো কাৰেণ্টটো নাথাকিলে ৰিচাৰ্জৰ পইচাটো বাচি যায় তেনেকুৱা হয়, কিন্তু আগতে আকৌ কি হয়
তোমাৰ হেৰিতটো থাকি যায় ন প্লেনটো।
প্লেনটো।
উম।
ন চাব গ'লে কথাটো একে এটা হয় চাবা দেই আগটো তোমাৰ যিমানতটো ব্যৱহাৰ কৰা হয়, সিমানটো কাইনৰ বিলহে আহে।
অ অ সিমানটোৱে আহে ব। কথাটো একেটাই, এতিয়া এইবিলাক স্মাৰ্ট মিটাৰ লগত স্মাৰ্ট মিটাৰ হেৰি কৰি পিনে এইবিলাক একো ভাল কাম কৰা নাই।
তোমাৰ আজিকালি ডিজিটেল যুগ আহিলে হয় নে আৰু চৰকাৰও মাথা লগালে, যে এতিয়া কিছুমানৰ তোমাৰ সাত হোজাৰ, আঠ হোজাৰ দহ হাজাৰ এনেকুৱা এনেকুৱা টকা দিবলৈ আছে গমাইছা নাই? সিহঁত বিলাকে পইচা নিদিয়ে। সেইকাৰণে কি কৰিলে, কাৰণ কাৰেণ্টটো চু কৰি লগাই দিয়ে, হাকোটা লগাই। এতিয়া এতিয়া কি কৰিলে কাৰণ, ৰিচাৰ্জ নকৰিলে হাঁকোটা লগাইও কাম নাই।
সেইটোৱেই।
হয় নাই তুমি ৰিচাৰ্জ নকৰিলে তোমাৰ মিটাৰলেন হেৰি হলে আনি থাকিব, কিন্তু মিটাৰ পৰা ভিতৰ নাযায় কাইণ্ট।
অ ভিতৰ পৰা কাইন নাযায়।
উম সেইটো কৈলে। সেইটো মাথা খেলালে মানে এতিয়া কি জানা তোমাৰ পইচা খুজি আহিব দৰকাৰ নাই।
হু উম।
উম ৰাতি যেতিয়া এতিয়া ৰিচাৰ্জ চিজাৰ আদায় হব আকৌ পইচা ভৰাবই লাগিব।
অ তোমাৰ ৰাতি যদি বাৰটা বজাত তুমি ফেনৰ তলত আৰামত শুই আছা যদি ৰিচাৰ্জ এদাই হ'ল আও। আহ থাকিবাও চফা। ৰাতিয়ে ভৰাব লাগিব একচুৱেলি এইটো এক পকাৰে ভালো কৰিছে বেয়াও কৰিছে বাও।
ভালো অ সেইটোৱে মানে এতিয়া শুনিবা দেই। আগতে এতিয়া এতিয়া আমাৰ বিলাকৰ ঘৰতে তোমাৰ। বোলে এ চি নাই ৱাচিং মেচিন নাই বা এইবা- এইটো কি কয় কেক যে বনাই যে এই হেৰি যে কি কয় কেক বনোৱাটোৰ নামটো অভেন অভেন।
অ।
সেইকেইটা বস্তুৱে বহুত কাৰেণ্ট জানে গম পাইছা নাই।
উম উব।
সিহঁত বিলাকো মানে লাভ হয় আগতে। মানে যিমান চলালেও মানে বেছি পইচা বিল নুঠে আগতে কিন্তু ইত- এতিয়া কি হ'ব এতিয়া বহুত বহুত বিল উঠি যায়।
অ। আগতে যদি তোমাৰ বাৰশ টকা আহিছিলে এতিয়া দুহেজাৰ টকা আহিব। আহিব অহ দুগুণ আহিব আও।
এতিয়া এতিয়া এতিয়া মই মানে যোনখন দোকানত আছো।
উম।
ইয়াতে এ চি চলাই থও মাহেকত তোমাৰ চাৰি হোজাৰ চাহ পাঁচ হোজাৰ এনেকে আহে বিল।
অ অ।
সেটো হয়।
চাৰি পাঁচ হাজাৰ টকাও মামুলি নহয় মাহত।
মইটো
গাসমুহ সোমাই যাব।
এচিত পইচা বহু নাও আৰু তুমি কি জানা নাই এইবিলাক দোকানত আকৌ তুমি গৰম কৰি ৰাখিব নোৱাৰা ন ভিতৰতো।
সেইটোয়ে ফ্ৰিজ আছে এ চি, এ চি লাগিব।
অহ, ফেন এনি টাইম চলিয়ে থাকে মানে কি হয় বস্তু গৰম হৈ গলে বেয়া হব না
তই উলা। এ মাল বিলাকৰ এক্সপাইৰী ডেটা এক্সপাইৰী ডেট থাকে নাই বাৰু থাকে না, উম।
বিয়েৰ ছমাহ দিয়ে।
অ ছমাহ নাথাকেই।
ছমাহ দিয়ে ছমাহ।
নহয় সেইটো কথা গম পাইছোঁ নহয় দোকানত বোলো ছমাহ নাথাকেই।
অ দোকানত ছমাহ নাথাকে কিন্তু যদি হেৰিয়ত যদি থাকি যায় গুদামত।
অ গুদামত থাকিলেহে অকমান সেই
অ সেইটোৱে সেই কথাটো অহ দোকানত নাথাকে হে। এতিয়া মানে গুদাম পাই যেনে বাকে। এতিয়া যে গুদাম বাই তোমালে গুচি আহিলে।
উম,
তুমিতো সেইখিনি বেচিব নোৱাৰা।
নোৱাৰি নোৱাৰি মানুহে জীৱনত ভাত নোখোৱাকে থাকিলেও মানে সেই মাল চাল টো খাবই বাও।
ৰাতি ৰাত ৰাতিপুৱা এতিয়া মই দোকানখন খুলিবলৈ পাওঁ সি আহিয়ে যায়। এ ৰহি ৰৈহে থাকে মানে গম পাইছা নাই।
তাকেহে দেই মই তাকে ভাবি পাগলা হৈ যাওঁ দেই এ মানুহবিলাক।
মোৰ শাৰী নহয়েই মোৰ শাৰী নহয়ে মানে পকা ব দোকান খন শাৰো নহয় মই।
উম।
মোৰ শাৰী নহয় আহি পাই যায় আহি বোলে ভাইটি আমুকটো দিয়া টামুকটো দিয়া।
হেৰি ৰাতি ৰাতিতো তেহেন্তৰ টোপনি এনে নাযায় নেকি।
এতিয়া অথনি মানুহ এটা শুনিবা প্ৰথমতে এটা আনিলে।
অহ,
মানে ওৱান হাফ এটা আনিলে কি কোৱাটাৰ এটা আনিলে তাৰপিছত সেইটো খালে। সেইবাৰ খাই পেলাই অকমান ঠিকেই আহিছে দেই মানুহটো।
উম।
ছেকেণ্ড টাইম আহোতেনো অকমান চকু হেৰি হৈছে মানে ছেকেণ্ড টাইমতো নিলে। অক অকমান ৰঙা পৰিছে ছেকেণ্ড টাইমটো নিলে। সেইটো খালেগে থাৰ্ড টাইম যেতিয়া সি আহিছে
অ অহ,
তাৰ মানে খোজৰ মানে হেৰিয়ে নাই। তেতিয়াও নাই চকু কেইটা, চকুকেইটা ভালকে মেলিবই পৰা নাই ৰাস্তাটো মানুহ এটাই পাৰকৰাই দিছে তাইক। আকৌ এটা লৈছেহি লৈ পেলাই সেইটো। সিহতে বেগত বহাই আছে বেগত। বেগত ভঢ়াই লৈ মানুহ এটাই টমটমত উঠাই দিছেটো গৈছেগে।
থাকে তেনেকুৱা মানুহ কিছুমান ততেই ৰাতিটো ভাবি থাকে ৰাতিপুৱা শুই উঠিয়ে। মদ অকমান খাব পৰা হ'লে ভাল আছিলে।
সঁচাকে দেই সি এতিয়া যিমান কিটকা পইচা আধা ঘণ্টা উৰাই থৈ গ'ল,
অহ ই চাগে এমাহ মান ঘট ঘটিছিলে এমাহ মানুহ ঘটা পইচা সি আধা ঘণ্টাতে উৰাই দিলে চাগে।
তিনটা লৈ গ'লি দেখোন।
অহ, তাক
ওৱান ওৱান ফৰ্টি ওৱান ফৰ্টি তিনিটা নিয়া মানে তোমাৰ, এফালে হৈ গ'ল উম চাৰি তিনি বাৰ এফালে চাৰিশ বিছ টকা। অ এই আধা ঘণ্টাত থৈ গুচি গ'ল।
অ,
সেটো যদি বেলেগ এটা কামত থ খৰচ হেৰি কৰিলেহে বা জমা যদি কৰিলেহেতেন।
তাকে এটা এদিন আসাজোৱা এনেই এনেই গ'ল।
নহয় আমিও খৰচ কৰো আমিও মানে ইমানো খৰচ নকৰো আৰু দে। আমাৰ বহুত দিনৰ মূৰত কেতিয়াবা বোলে সৰক, বোলে পাঁচশ ছশ টক কে খৰচ হৈছে সেইটো বেলেগ কথা।
সেইটো বেলেগ কথা বাৰু আৰু আমাৰ তেনেকে। এনেকে ইমান হেৰি খৰচ নাই মোৰ উ মেইনকে কাপোৰ কানি কেইটাত হে বেছিকে খৰচ হয়। উম এতিয়া কাপোৰ কানিতো নিপিন্ধিলে নহবই ন।
থাকিব লাগিব লখিমপুৰত, উহো কি কৈছিলা?
কি কৈছিলা?